মোৰ মাতটো পাইছা না ভালকে?
অ এইবাৰ কৰোতে মানে ফোনটো মানে তোমাৰ মাতটো শুনা নাই মই ৰিচিভে হোৱা নাছিল। মোৰ ফালৰ পৰা।
উম উম কিয় বা?
উম মানে এয়া নেকি ত সমস্যা।
উম ভাত খালা?
অ খালো খালো ৰুটি খালো ভাত। ভাত খোৱা নাই ৰুটি খালো ৰবা আজি ৰুটি ভাজি খালো।
ৰুটি বা
অ তুমি ভাত খালা? মই ভাজি খালো। উম ভাজি খালোঁ এই নেচেৰা আৰু আলু ভাজিলোঁ তাৰপিছত! চাটনি আছিল অলপমান এয়াই খালো আচাৰ ললো অলপ এনেকে। অলপ অলপ ভাল লাগিলে। ৰুটিটো আজি আছে এনেই বনাইছো সাধাৰণ ভাৱে।
আৰু কিমান বনাই থাকিবা ইচ্ছা নাজায় ন। কেতিয়াবা মানে সদায় আৰু ৰুটি আৰু কিবা বিভিন্ন ধৰণে বনাব ইচ্ছা নাযায় আৰু আজি সাধাৰণ ভাৱে। বনালো আটাটো মাৰি। আৰু এয়াই বনাইছো আৰু তাই তুমি কি খালা?
তুমিও মানে মই তোমাৰ ভাত খালো ৰবা।
অ অ
মই মানে তোমাৰ উম কি কয় বইল বইল উহা দালি। ভাত আৰু আলু ভাজি খাইছো, বঢ়িয়াকে আৰু তিল বতা খাইছোঁ।
অ অ ঠিকে আৰু। অ অহা কাইলে সোমবাৰটো পালিবানে তুমি নিৰামিখ খাবানে?
নিৰামিষটো মই খাইে আছো শাওনৰ মাহৰ পৰা তুমি কোৱাৰ মতে।
মানে পিয়াজ চিয়াজ খাইছা নেকি?
পিয়াজ?
অ।
পিয়াজটো খোৱা যাবই আৰু।
উম ম পিয়াজটো খাইছো, কিন্তু অহা সোমবাৰে সোমবাৰে নাখাও আৰু। পিঁয়াজটো সোমবাৰে অকল আলু সিদ্ধ ভাতেই খাম আও।
অ তুমি পাৰা যদি কৰিবা আৰু যোনে পাৰে কৰিব লাগে হয়নে?
অ নাখালেও কথা নাই মগৰ দালিটো পোহাই ল'ম আৰু সিদ্ধ কৰি ল'ম।
অ অ। ঠিকে আছে দিয়া কৰিবা খৱা খাব লাগে।
পিউৰে খাম বুলি ভাবিছো ৰবা। ঘি ৰে খাম আৰু ঘি অ আনিছো।
অ ঘিউ আনিছা?
আনিছো ঘি ৰে খাম আৰু আজি। দোকানৰ পৰা আনো, দোকানৰ পৰা অৰ্ণপূ! সেইটো পাই নহয় উম। অন্নপূৰ্ণাটো যে পা এইটোৱে আনিছো।
অ বাৰু কিমান হয় এইটো কিমান দাম লয়?
মোৰটো সত্তৰ টকা লৈছে।
তোমাৰ কিমান কিমান হেই আছে?
এ ইমান গ্ৰাম বা ইমান ডাঙৰো নহয় ইমান সৰুও নহয়।
উ ময়ে খাম অকল মাও নাখায় নহয়। অ মধ্যমতো মই লৰায়ও নাখায় মাও নাখায়। খাই ময়ে অকলে খাম ন, ইমান নালাগে নহয় হ'ব অলপমান খালে হ'ব।
অ মই মানে তোমাক সোধা এটা কাৰণ আছে, আমিও মানে তোমাৰ ঘিয়উ আনিব দিছো আৰু আমাৰ! জনে গাখীৰ দিয়ে মানুহজনে মানুহজনক মানুহজনে! কৈছে আনি দিব বুলি অ মানে সিহঁতে ঘৰতে বনাই আৰু, সব ঘৰৰ ঘিউ থাকে। একদম শুদ্ধ।
অ এই শুদ্ধ হলো! মানে সেইবিলাক ইমান চাফা নহয় দেই। মই এইটো খাব ভাল নাপাও তথাপি কেনেকে বা! কেনেকে বা বনাই সেইটো সিটো বা কে!
কি আপোনাৰ ঘিউত তোমাৰ! ঘিউ তোমাৰ নেপালী মানুহবোৰে সকলোৱে মানে ঘৰতে বনায় ঘিউটো। আমাৰ ইয়াতে।
হয় নেকি? কিমান দাম ল'ব বুলি কৈছে?
উম মানে আধা কেজি হ'ব চাগে আঠশ ল'ব আঠশ।
আঠ শ আধা কেজি অ আধা কেজি নাম মই অলপমান দুইশ গ্ৰাম মান দি! অলপমান লাগে মোৰ কাৰণে বেছি নাখাও মাও নাখায় ন। ময়ে খালো হয় অকলে। অ কবাচোন নহ'লে আৰু অলপ দিব কাৰণে।
তুমি মানে ঘিউটো ঘৰতো বনাব পাৰা আমিও বনাব পাৰো মই ভাবিছো অহাবাৰ। এইবাৰ শেষ হলে অহা বাৰলে মই নিজে বনাম বুলি ভাবিছোঁ ঘিউটো ঘৰতে।
অ পাৰিলে ভালে আছে আৰু কি গাখীৰতে বনাই ন?
মোৰ যে এজ এজন। অ মোৰ যে এজনী লগৰ ছোৱালী আছে নেপালী যে জানানে?
অ অ অ
অ তাই মানে সিহঁতৰ ঘৰত গলে মানে কেতিয়াবা। মই ভাত খাওঁ ন সিহঁতে ভাতৰ মাজত ঘিউ দি দিয়ে। বুজি পাইছে নে ভাতৰ মাজত আৰু তাৰ মানে সিহঁতে। ঘিউটো মানে ঘৰতে বনাই আৰু সদায় ঘিউ খায়।
অ সদায় খায়,
সদায় খায় তাই নাই! নেপালী মানুহবোৰককে সদায় ভাতৰ লগত সিহঁতক ঘিউ লাগিবই মানে। আমাক যেনেকে দালি লাগিব বা কিবা লাগিব সিহঁতক ঘিউ লাগিবই মানে।
এ সদায় কেনেকে খাব পাৰে?
ভাল লাগেতো খাই। মইয়ো ভাল পাওঁ খাই। খাব চবে খায় সিহঁতৰ। সৰু সৰুৰ পৰাই খায় মানে।
অ, দালি ভাতৰ লগতো খাই।
মই তোমাক কি কলো? মই মানে যেতিয়া ভাত খাইছিলো। মই নিৰামিষ ভাত খাইছিলো বাৰু। ভাত, আলু ভাজি, দালি আৰু কিবা কিবি আছিলে চবজি তব্জি। ত' মানে শু যিটো শু শুকান ভাত আছে ন? শুকান ভাত, গৰম ভাত যে? তাৰে মাজত ঘিউ দিদিছে।
অ সেইটোৱে। সিহঁতৰ মানে, অভ্যাস আৰু, খায়ে মানে।
অ অ অ। সেইটোৱে। অ। তোৰ মানে তোৰ ভা কিন্তু ভাল লাগিছে। ভাই তুমিও তুমি আমা আহিলে তোমাক খাব দিব।
অ অ দিয়কচোন। মইয়ো বাৰু খাম, তোমালোকৰ তাত গ'লে খাম বাৰু।
হয় হয় হয়। এনেও তুমি তোমাৰ তুমি ঘিউ আনিছা ন? তুমি ভাতৰ মাজত দি খাবাচোন দালি চালিৰ লগত।
অ। এ ল'ৰাটোৱে ল'ৰাটোতো একে মানে গোন্ধটোৱে নুশুৱে কি কৈছা। মই যদি ঘিউৰে ভাত খাইছো, সি মোৰ হাতেৰে ভাতে নাখায়।
ল'ৰাটোক আমাৰ তাত আহিব দিবা। তোমাক
নাখাব নাখাব।
নাই নাই ই খাব, মই কলে সি খাব।
সি ঘিউ খাব কি কৈছা। নহয় কি আৰু মানে মই য লাৰিছো ন হাতেৰে, এই হাত খনেৰে মোৰ হাত হাতেৰে ভাতেই নাখাব পাৰিলে। নাকত ধৰি থাকে।
বাপৰে। মই তাত এবাৰ মানে খোৱাতো। ভৰাই দি। তাৰ পিছত সি খাইয়ে থাকিব ৰবা। মইয়ো আগতে তেনেকে ভাল পোৱা নাছিলো। এতিয়া মই ভাল পাওঁ। হয়।
সেইয়াই আৰু কি যে হ'ব ন। লৰা ছোৱালীগিলা আজিকালি ইমান জানে। এ তুমি শুবই এতিয়া অহ টোপনি টোপনি। তুমি কিটা কেইটামানত শুৱা কেইটামানত শুৱা তোমালোকে?
তোমাৰ আৰু আজিকালি সময় নাই ৰ। অলপ দেৰিয়ে হৈ আছে শুবলে, বাৰটা এ এঘাৰটা বাৰটা বাজিয়ে যায় ৰবা। তোমালোকৰ?
অ, পঢ়া মানে তুমি?
নহয় নহয়। মোবাইল চোবাইল চোৱাতে অলপমান আজৰি হোৱাতে।
অ, আচ্ছা আচ্ছা। মইয়ো অলপ দেৰি হয়। ইমান মোৰো হয় দে। ইমানে হয়। তাতকে এতিয়াবা সোনকালো হয়। কেতিয়াবা টোপনি লাগিলে শুই যাওঁ আৰু বা টোপনি নাহিলে থাকোঁ এনেকে।
হয় হয়।
ইমান দেৰি নহয় আৰু।
হয়ে বাৰু। আজি দিয়া নাই।
উম উম। উম উম। আমাৰ ইয়াতে দিয়া নাই দিব আৰু। দিব আৰু বৰষুণ একদম ক'লা হৈ আছে।
মাৰা কি কৰি আছে তোমাৰ?
মা মোবাইলে চাই আছেমোবাইলত চাই শুই আছে।
কি আজিকালি
চাই চাই এ চিৰিয়েল বিলাক চাই চাই অসমীয়া চিৰিয়েল বিলাক আৰু নাম চাই। নাম নাগাৰা নাম মানুগিলা চাই কৈলাশ পাঠকৰ।
ৰাতি কি? ৰাতি কেইটালে চা মবাইল?
মা মানে সি হো মোবাইল টো চাই চাই শুইয়ে যায় মোবাইলটো বজি! থাকেতা পিছত আও মই উঠি পেলাই গৈ পেলাই মোবাইলটো বন্ধ কৰি দিওঁ আৰু। মইও টোপনিয়ে আহি যায়।
তোমালোকে একেলগে থাকা নে? বেলেগ সৰু
আ মা বেলেগ ঘৰত মই এখন বেলেগত তেনেকে থাকোঁ।
তোমাক মানে অকলে জাগাতো লাগে আৰু।
অ হয় নি শিখাক সেইকাৰণে সেনেকে দিওঁ আৰু। হা সেয়া তোমালোকৰ ঘৰৰ মানুহ বিলাক হুলে?
অ নাই চবে ভাত খালো আৰু অলপ আগতে ভাত খালো। মায়ে বাচন ধুই আছে আৰু বাকীবোৰে নিজৰ! দেউতা টিভি চাই আছে, দেউতা খোচকাঢ়ি আছে, আইতা শুই আছে, মইও মই তোমাৰ লগত কথা পাতি আছো।
ভাল ভালে ভালে।
হয় হয়।
তামোল তামোল খালা নাই? তামোল? হোৱা নাই তুমি ৰাতি? তামোল খন তামোল খন প্ৰিয় আৰু ন তোমাৰ? নাই নাখাও নাখাও নাই ইমান নাখাও। কেতিয়াবা খাও কেতিয়াবা এপিছ খাব মন গলে খাও আৰু এনেই। সেয়াই এখন খাওঁ আৰু যোৱাকালি খালো এখন খাই পেলাই। এনেকুৱা মোৰ ঘূৰাইছে মোৰ মানে কিয়বা হৈছে এনেকা? মানে যোনে মোক তামোল খন দিছে সেই আইতাতোৱে মানে হাতত! ছিলে। চাহ তা খাই পেলাই মোকো তামোল খন সেইখনত! তেৰে দিলে নে? এইটো পাণত আঙুলিৰ ব্ৰাছ। চাদা লাগিল নেকি? এ
অ
সেইকাৰণে ধৰিছে পুৰা একখৰ মুখটোতে ধৰিছে। মোৰটো ঘূৰাই মোৰ ঘূৰাই।
তুমি মানে খাব নোৱাৰা মানে তামোল খাব নোৱাৰা ৰাতি।
একেবাৰে নোৱাৰো খাব নাখাওঁতে নাখাওঁতে অভ্যাস নাই আৰু!
মোৰো অভ্যাসটো নহলে 'বা এক বছৰৰ পৰাই মই খোৱা আৰম্ভ কৰিছো। গম পাইছা নে?
নাখাব পাৰিলে ভাল আৰু ন।
নাখাওঁ- নাখাওঁ এৰিব লাগিব ৰ'বা। এইটো মাহ লাষ্ট খাম আৰু খোৱা বন্ধ কৰিম।
এৰিম বুলি এৰিব নোৱাৰা আৰু কমকৈ খাবা, অলপ- অলপ খাবা, এখন খাবা দিনটোত এখন বা দুখন। নাখালেও হয়।
সেইটোৱে সেনেকুৱাই কৰিব লাগিব, সেনেকুৱাই কৰিব লাগিব ৰ'বা।
একো ভাল বস্তু নহয় দে এইবিলাক।
নহয় টো। একেবাৰে নহয় অ। উম, একেবাৰে নহয়।
উম।
কি কবা যে।
উম, বাকী ক'ততো ফুৰিব- সুৰিব যোৱা নাই?
উম। তুমি অহ, ফুৰিব, আহিলো আজি গৈ।
ক'ত?